অৱ কি কৰি আছা।
এ আছো হেৰি এই আবেলি চাহ খাবৰ কাৰণে অলপমান। পকৰি বনাব ওলাইছো। তুমি কি কৰি আছা?
অৱ মইো আছো এই গধূলিৰ চাহ খালো। মনে সেই আজি মই মানে সামাজিক মাধ্যম মানে ব্যৱহাৰ কৰি থাকোঁতে অলপ আগত সেই মই দেখা পালো মানে আমাৰ অসমীয়া মানে থলুৱা খাদ্য সম্ভাৰবোৰ মানে ইমান আমি চহকী অসমীয়া খাদ্য সম্ভাৰত গতিকে মানে আমাৰ ইমানেই মানে খাদ্য সম্ভাৰ আছে মানে আমি বেলেগৰ মানে যি খাদ্য সম্ভাৰ সেইবোৰলৈ মানে নগ'লেও হব। হয় নে!
হয় হয়। আমাৰ ঘৰতে গোটেই খাদ্যয়ৰ সম্ভাৰ বিলাক আমাৰ ঘৰৰ ঘৰতে পোৱা যায় বাৰীতে বিচাৰিলে। সকলো মানে হেৰি ধৰণৰ মানে শাক-পাচলি পৰা ধৰি উম তোমাৰ মানে যিকোনো ঔষধিযুক্ত মানে হেৰি পোৱা যায় আৰু আমাৰ ওচৰে-পাজৰে নিজৰে উম মানে বিচাৰিলে। সকলো খাদ্য পোৱা যায়। উম যেনে তোমাৰ এতিয়া মাছৰ লগত সৰু মাছৰ লগত ধৰা তুমি উম এইবিলাক হেৰি টেঙা, মেজেঙা টেঙা তেতেলী টেঙা, থেকেৰা টেঙা এনেকুৱা বিভিন্ন ধৰণৰ পাই এতিয়া মই প পকৰি খাব খুজিছোঁ মইতো দোকানত যোৱা নাই মই ঘৰতে এতিয়া মই পকৰী বনাম মই বেচন লৈছোঁ। পিয়াজ লৈছো, জলকীয়া লৈছোঁ। তাতে অকনমান মই পাতকবি কাটি দিছোঁ। দি লৈ এনেকে মানে মই পকৰি আজি উম।
মানে, আমাৰ মই আজি, মানে, চাই থাকোঁতে সামাজিক মাধ্যমত দেখিলোঁ। মানে, মানুহ এজনে খুউব সুন্দৰকৈ মানে, মাগুৰ মাছৰ সৈতে, ভেদাইলতাৰ আঞ্জা বনাইছিল। আৰু তেখে তেখেতে মানে, কৈ আছিল যে, মানে, এইটো আমাৰ স্বাস্থ্যসন্মত। আৰু মানে, এ, তেজ কম থকা ৰোগীসকলৰ বাবে খুবেই ভাল মানে। কি ক'বা?
উম, হয়, হ, হয়, হয়! সেইটোতো খুউব ঔষধিযুক্ত! সেৰি মানে, ভেদাইলতাটো। সেইটো খাবই লাগে, সকলো ধৰণৰ মানুহে খাব লাগে। ধৰা, সপ্তাহত এদিন বা মাহ, পোন্ধৰ দিনৰ মূৰত এদিন, এনেকে খাব পাৰিলে খুবেই ভাল মানে! যেনে- মানিমুনি আৰু সেৰি, ভেদাইলতা, নৰসিংহ, মাটিকাতুৰি, এইবিলাক বহুত ধৰণৰ, বিভিন্ন ধৰণৰ মানে, আমাৰ থলুৱা, এ, ঠাইতে পোৱা মানে, সেৰি আছে। আছে আৰু। এইবোৰ, শাক-চবজি আছে। অ'! আমি খাব জানিব লাগিব, নিজৰ মতে, বনাব লাগিব। এনেকে, মানে বহুত
আমাৰ তাৰোপৰি, আমাৰ মানে, অসমীয়া ভিতৰত যি পিঠা, লাৰু বিহুৰ সময়ত যি প্ৰস্তুত প্ৰস্তুত কৰা হয়। পিঠা লাৰুৰ পৰা আদি কৰি, বিভিন্ন জলপান। সেইবোৰতোতো আমি খুবেই চহকী। আমাৰ সেইবোৰ মানে, আজিকালি বিদেশী লোকসকল সকলেও মানে, খুউব মানে, ভাল পায় আৰু। এইসমূহ যেনে- তিল পিঠা, লাৰু, নাৰিকল লাৰু, তিলৰ লাৰু, নাৰিকল পিঠা, হেঁচা পিঠা, তিল তাৰপিছত, তিল পিঠা। তাৰপিছত, পাতি চেপটা পিঠা বুলি এবিধ আছে। তাৰো পৰিমাণে, বহুখিনি পিঠা আছে! আৰু কেনেকুৱা, কি ধৰণৰ, পিঠা আছে, অকণমান কোৱাচোন কেনেকৈ বনায়?
পিঠা বহুত, বিভিন্ন ধৰণৰ মানে, পিঠাই দিয়ে বনাব পৰা, বিভিন্নটা মানে, সেৰি আছে আৰু। এ, ৰেচিপি আছে। ধৰা, তোমাৰ তেল পিঠা। ভকুৱা পিঠা আৰু তোমাৰ, সেৰি এইটো, খোলা চপুৰীয়া পিঠা আৰু হেঁচা পিঠা বুলি কয়! তিল পিঠা আৰু নাৰিকল, নাৰিকল পিঠ পিঠা, মানে বিভিন্ন ধৰণৰ পিঠা, পুৰা পিঠা, মালপোৱা। এনেকে, মানে বনাব, পিঠা পৰাই মানে, বিভিন্ন ধৰণৰ মানে, পিঠা বনাব পৰা, মানে, যায় আৰু। আমি বহুত পিঠা এনেকে বিহু টাইমত বনাওঁ।
উম, উম, উম, ঠিকেই! এই, ঢেঁকীৰে মানে, ঢেঁকীৰে বস্তা কৰা চাউলৰ গুৰি মানে, গুৰিৰ পিঠাৰ সোৱাদে বেলেগ! কিন্তু, আজিকালি বহুতেই মানে, মেচিনতো মানে, পিছে। সেইটো কিন্তু, বেছি ভাল নহয়! কি কোৱা এই বিষয়ে?
অ'! সেই, সেইটো হয়! সেইটো মানে, এই যে, হেঁচা পিঠা আমি যে কওঁ, তিল পিঠা পিঠা আৰু নাৰিকল দিয়া পিঠা বুলি যে কওঁ, হেঁচা পিঠাটোক। সেই, পিঠাটো মানে, মেচিনত খুন্দিলে মানে, সেৰি পিঠাটো বৰ এটা ভাল নহয়! এতিয়া আমাৰ ঢেঁকী আছে, আমি গাঁৱত টো ঢেঁকীয়ে ব্যৱহাৰ কৰোঁ। অ'! প্ৰায় মানুহৰ ঘৰতে, আমাৰ ঘৰে-ঘৰে ঢেঁকী থকা নিচিনাই। কিছু, দুই-এক পো ঘৰত মানে ঢেঁকী নাই। প্ৰায় মানুহৰ ঘৰতে আছে আমি ঢেঁকীতে পিঠা খুন্দো খুন্দিলে আমি বিভিন্ন ধৰণৰ পিঠা বনাই আমি খাওঁ আৰু এনেকুৱা।
হয় হয় ভাল ভাল তাৰোপৰি মানে আমাৰ এই বিহুৰ সময়ত যে উৰুকাৰ সময়ত আমি মানে এইবাৰ আমি হাঁহ আৰু কোমোৰাৰ মানে আমি ব ব্যঞ্জন আমি বনাইছিলো খুব সুন্দৰকৈ তোমালোকে নিশ্চয় উৰুকাৰ সময়ত হাঁহ, কোমোৰা বেছিকৈ খোৱা
হয় হয় আমাৰ ফালে গাঁৱৰ চাইডেটোতো হাঁহটো থাকেই আৰু। প্ৰত্যয়েকৰ ঘৰে ঘৰে আমাৰ হাঁহ আছে আমাৰ হাঁহ কিনিব নালাগে। কোমোৰা কিনিব নালাগে সেইবিলাক আমাৰ বাৰীতে মানে কোমোৰা আমি লগাইছোৱে খেতি কৰিছো হাঁহো আমি পুহিছো। আমাৰ প্ৰত্যেক মাঘৰ বিহুত মানে উৰুকা নিশা আমি একেলগে সকলোৱে মিলি-জুলি মানে এসাজ খোৱা আমাৰ এটা পৰম্পৰা আছে আগৰ পৰা আমি ককা আইতা দিনৰ পৰাই দেখা পাই আহি আছো সেই কাৰণে আমি স- সকলোৱে মিলি জুলি একেলগ হৈ এসাঁজ মেজিৰ ওচৰত মানে হেৰি খাওঁ আৰু ভাত খাওঁ।
হয় হয় ঠিকেই খুব সুন্দৰ মানে তাৰপৰি আমাৰ এই যি মানে আমাৰ অসমতে পোৱাত আমাৰ যিবোৰ ঔষধি গুণসম্পন্ন উদ্ভিদসমূহ আছে যেনে আমি অকমান আগতে কৈছিলো ভেদাইলতাৰ কথা মানিমুনি, মাটি কাডুৰী এনেকুৱা ধৰণৰ ব্যঞ্জন আপোনাৰ কিন্তু মানে সেইবোৰ খালে কিন্তু আমাৰ পেটৰো মানে আমাৰ স্বাস্থ্যটোও খুব ভাল হৈ থাকে। যেনেকৈ ধৰা আমাৰ ভেদাইলতাৰ জোল আমাৰ পেটৰ অসুখৰ বাবে খুবেই ভাল। তাৰোপৰি অমিতা অমিতাৰ চবজি খুবেই ভাল লাগে মইয়ো নিজে খাই খুব ভাল পাওঁ। তাৰোপৰি মানে আমাৰ বিভিন্ন ধৰণৰ যে আমাৰ যি সৰুতে আমাক ব্ৰাহ্মী শাক খুৱাইছিল। যিটো মানে স্মৃতি শক্তিৰ বাবে অতি ভাল বুলি কোৱা হয়। এনেকুৱা ধৰণৰ উদ্ভিদ তাৰপৰি এই যে কচু কলা কচুত তোমালোকে চিনি পোৱা নিশ্চয় ক'লা কচুটো তোমালোকে খোৱা নে?
হয় হয় খাওঁ আমি ক'লা কচুটো খাব লাগে মাজে সময়ে। কলা কচুটো খালে মানে তেজটো পৰিষ্কাৰ হয় আৰু তেজ নোহোৱা মানুহত তেজ হয় কলা কচুটো খোৱাটো খুবেই ভাল। তোমালোকৰ চাগে তাত নাপাবাই আমিতো গাঁৱত আমি পাওঁৱেই আমাৰ এইবিলাক মানে বাৰীতে আছে সেইকাৰণে আমি খাওঁ আৰু। তোমালোকে খোৱা নে?
হয় আমিও কলা কচুু খাই খুব ভাল পাওঁ আমি মানে কিনিব লাগে আৰু ইয়াতে তাৰপৰি আমি ঢেঁকীয়া খাই মই খুবেই ভাল পাওঁ। ঢেঁকীয়াৰ লগত মানে কণী কিছুমানে ভাজে কণী দি এনেকৈ ঢেকীয়া ভাজি খায় কিছুমানে তাৰ উপৰি মানে সেইবোৰ মানে খুবেই ভাল আমাৰ মানে অসমৰ গাঁৱে ভূঞে যিকোনো ঠাইতে মানে পায় আ বিশেষকৈ মানে গাওঁ অঞ্চলটোতো অভাৱেই নাই
ধৰণৰ হেৰি কৰি খাব পাৰা ঢেকীয়া আমিও খাওঁ আমাৰ বাৰীতে পোৱা বস্তু এইবিলাক আমি ঢেকীয়া আজি- কালি এতিয়া ঔটেঙা ওলাইছে। এ ঔটেঙা, ঢেকীয়া, মাছ এনেকে আমি মানে তেনেকে এটা হেৰি আঞ্জা বনাই খাওঁ আৰু ভাজিও খাওঁ। তুমি যেনেকে ক'লা কণী দি এনেকে ঢেঁকীয়াটো মানে ভাজি লৈ তাৰ ওপৰত কণী এটা ভাঙি দিলে সেইটোও, সেইখন ভাজিও খাই ভাল লাগে, আকৌ এনেকে ঔটেঙা মাছ মাছ বনালেও ভাল লাগে। মানে বিভিন্ন ধৰণৰ বিভিন্ন ৰকমৰ মানে বনাই খাব পাৰি আৰু। মুখৰ টেষ্টটোৰ লগত কথা, তুমি যিকোনো ডিজাইনত বনাই খাব পাৰা আৰু।
অঁ অঁ তাকেইতো, আমাৰ মানে স্বাস্থ্যসন্মত আমাৰ অসমীয়া খাদ্য সম্ভাৰবোৰ যদি খাওঁ মানে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ স্বাস্থ্যৰ কোনো মানে এনেকুৱা প্ৰভাৱ নপৰে। যিবোৰ ধৰা বাহিৰৰ খাদ্যবোৰ আজিকালিটো ফাষ্ট ফুডসমূহ ওলাইছে, সকলোতে উপলব্ধ হৈছে, এই ফাষ্ট ফুড সমূহ খালে মানে শৰীৰৰো উপকাৰ কৰিব পাৰে বুলি ভাবো মানে, মই নিজেই মানে প্ৰমাণ পাইছো। মই মানে যোৱা পৰহি মানে মই ফাষ্টফুড খাবলৈ গৈছিলোঁ, খোৱাৰ পিছতে মানে মোৰ মানে পেটৰ সমস্যা হ'ল, তাৰ পাছত মই ডাক্তৰৰ ওচৰলৈ যাব লগা হ'ল। ডক্টৰে মোক কলে যে, ফাষ্ট ফুড মানে কেইদিনমান খাবলৈ মানা কৰি দিছে একেবাৰে। এ কি ক'বা এই বিষয়ে ফাষ্ট ফুডটো আমি খাব লাগে নে নালাগে?
পাষ্টফুৰ্ডটো আমি খাব অৱশ্যে নালাগে, কাৰণ কিয় পাষ্টফুৰ্ডটো আহ যিসকলে মানে প্ৰস্তুত কৰে, এনে শুনা পাইছো আৰু তেওঁলোকে বোলে যিটো মানে চিকেন পকৰা বুলি কয়, সেই মানে চিকেন পকৰাত টো যিটো তেলত ভাজে সেই তেলটো বোলে এমাহ এসপ্তাহ এনেকে একেটা তেলতে ভাজে বুলি শুনিছো, সেই সেইকাৰণে ফাষ্টফুডটো খাব নালাগে বাহিৰত। ঘৰতে খাব মন গ'লে ঘৰতে তৈয়াৰী কৰি ঘৰতে মানে অলপ অকমান কষ্ট কৰি বনাই খোৱাতটো মানে ভাল আৰু। বাহিৰত খোৱাতকে নহয় ঘৰত খাব লাগে, কাৰণ কিয় বাহিৰৰ বস্তুতটো কেনেকুৱা তেলত বনাইছে, কেনেকে মানে পৰিষ্কাৰ কৰি বনাইছে নাই বনোৱা সেইটোতো আমি নেদেখো, আমি কিনি পইচা দিও আৰু আমি কিনো আৰু খাওঁ। কিন্তু ঘৰত আমি চাফ চিকুণতাটো বজাই ৰাখো। তেলটো আমি এ এ আজি বনালো কাইলে তেলটো আমি সেইটোতো আৰু ৰা নথওঁ, সিহঁতে সেই তেল বিলাকত তে বোলে বনাই থাকে বুলি আমি শুনা পাইছো আৰু, ধৰাচোন আমাৰ ইয়াত ইমান ফাৰ্ষ্টফুডৰ দোকান নাই নহয়, গাঁৱলীয়া জেগা, আমিতো ঘৰতে সেইবিলাক প্ৰস্তুত কৰি খাওঁ।
উ
এইটো মোৰ পক্ষে মানে খাব নালাগে ফাষ্টফুডটো।
ঠিকেই ঠিকেই আমি সেইবোৰ আহাৰ খোৱাতকৈ মানে আমি ঘৰুৱা আহাৰসমূহ খাব লাগে। যিহেতু আমাৰ অসমীয়া খাদ্য সম্ভাৰ মানে সম্ভাৰত আমি অতি চহকী, আমাৰ বিভিন্ন ধৰণৰ ব্যঞ্জন আমাৰ পিঠা লাৰুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। গতিকে সেইসমূহ আমি বেছিকৈ মানে খোৱাৰ প্ৰয়োজন আৰু আমি বেলেগকো মানে এইবোৰৰ মানে আমি প্ৰচাৰ কৰিব লাগে। তেতিয়াহে মানে আমাৰ অসমীয়া খাদ্য সম্ভাৰসমূহ মানে, বেলেগেও চিনি পাব বা আমাৰ ইয়াৰ ঔষধি গুণসম্পন্ন উদ্ভিদ সমূহৰ কথা। তেওঁলোকে গম পাব ঠিক আছে নহলে আজি ইমানতে সামৰিছো ভাল লাগিল। ধন্যবাদ।
ধন্যবাদ। উম, ক-